হেল্ল' অহঁ।
হয়, কি কৰি আছা?
এ এনেই অলপ অ ওলাই গৈছিলো তাকে আহিলো।
হয় হয় মই এনেই আছিলোঁ। বাকী খোৱা বোৱা কৰিলা?
অ, কৰিলো-কৰিলো, তুমি কৰিলা নাই?
অ মই কৰিলো হোমাৰচলতে তোমাৰ অকণ গৰমো দিছে যে।
হঁ।
হয় মানে সেয়াই অকণ খোৱা বোৱা তেনেকে মানে কৰিব ইচ্ছা নাযায় গৰমত।
অ
অ, তাকে মানে অকণ বহি আছিলো এনে, খাইছো বাৰু
অ-অ
বাকী আমি, মই ভাবিছিলো অলপ নদী সংৰক্ষনৰ প্ৰয়োজনীয়তাৰ ওপৰতে অলপ আলাপ-আলোচনা কৰো নেকি
অহ- ঠিক নিশ্চয় নিশ্চয় এইটো এটা বৰ গুৰুত্বপূৰ্ণ বিষয়।
সেইটোৰ বিষয়ে আহ তু বাকী কি হয় নদী সংৰক্ষনৰ বুলিলে কি বুজা?
এতিয়া নদী সংৰক্ষন বুলি ক'লে, আমাৰ যি আমাৰ আহ দিনক-দিনে যি নদীৰ সমস্যা কৰ্ম বৃদ্ধি পাই আছে মই ভাবোঁ যে ইয়াৰ মূলত কাৰণ হৈছে আমাৰ মানৱ সমাজ, আমাৰ মানৱ সমাজৰ দ্বাৰা যি বোৰ প্ৰদূৰ্ষণ মানে বিয়পাই থকা হৈছে বিভিন্ন ধৰণৰ প্লাষ্টিক হওক বা আৱৰ্জনা হওক বা বিভিন্ন ধৰণৰ যি সমস্যা মানৱ সমাজৰ দ্বাৰা সৃষ্টি কৰি থকা হৈছে সেই সমস্যাই মানে এই নদী প্ৰদূৰ্ষণ বা নদীৰ যি অ যি তোমাৰ ধ্বংস হৈ আছে তাৰ মূলতেও মানে আমাৰ মানৱসমজী
উম, হয়-হয়, ঠিক কথা, আহ, তাকে উম
নদী আমাৰ জীৱনৰ যিহেতু এক অমূল্য সম্পদ আহ আৰু নদীয়ে আমাক পানী যোগান ধ ধৰে আৰু কৃষি কাৰতো সহায় কৰে আৰু তাৰ লগতে নদী বহুত জীৱ -জন্তু আৰু উৎকিতৰ বাসস্থান গতিকে নদী নদীক আহ নদীত প্লাষ্টিকৰ বস্তুবোৰ পেলোৱা বা আৱৰ্জনা পেলোৱা এয়া আহ আমাৰ কৰ্তব্য নহয় মানে সেয়া আৰু এই নদী দূষিত কৰাতটো মানে আজিকালি যিহেতু নদীবোৰ বৰ দূষিত হৈছে ঘৰৰ পৰা ওলাই যোৱাৰ লগে লগে আমি নদীবোৰ দেখিবলৈ পাও প্ৰায় বিভাগ নদীয়ে মানে দূষিত হৈ গৈছে সকলোবোৰ। ত এইয়া আমি অ সেইটোৱেই আৰু কল কাৰখানা যিবো আমৰ্জনা প্লাষ্টিক এইটো কলাই আৰু নলা- নৰ্দমা পানী সেইটো নদীতে পেলাই মানুহ বিলাকে, সেইকাৰণে তাৰো সমস্যা বৃদ্ধি পাইছে আৰু
প্ৰজন্ম আমাৰ যি সমবয়সৰ আহ প্ৰজন্মই হওঁক বা আমাৰ আহি তেওঁলোকে নৱপ্ৰজন্ম হওক অ মই ভাবো যে এই ক্ষেত্ৰত আমাৰ এই প্ৰজন্মই মানে বিশেষভাৱে দায়িত্ব আহ কিছুমান ল'ব লাগিব আম আমি যে সজাগতা বৃদ্ধি কৰিব পাৰোঁ আমাৰ সমাজত। হয়, বিভিন্ন ধৰণৰ আমি সজাগতা সৃষ্টি কৰিব আৰু যাতে কোনেও প্লাষ্টিক আৱৰ্জনা ইত্যাদি মানে আহ তেওঁলোকে নদ-নদীত নেপেলাই, আৰু বিভিন্ন ধৰণৰ ধৰণৰ যি গছ- গছনি থাকে নদী কাষৰীয়া অঞ্চলত সে নদী কাষৰীয়া অঞ্চলৰ গছ- গছনি কাটি তহিলং নকৰে আৰু নদী কাষৰীয়া অঞ্চলত ঘৰ দুৱাৰ যতে নবনাই এই ক্ষেত্ৰ আমিভিন্ন ধৰণৰ সজাগত সৃষ্টি কৰিব পাৰো আৰু চৰকাৰৰ বিভিন্ন ধৰণৰ যি, আ যিবোৰ আঁচনি আছে সেই আ আঁচনিৰ প্ৰয়োগ কৰি আমি নদী কাষৰীয়া অঞ্চল বোৰত আমি গছ- গছনি ৰোপন কৰিব পাৰোঁ গছ-গছনি ৰোপন কৰাৰ ফলত আমাৰ যি গৰাখৰনিয়াৰ সমস্যা দেখা দি আছে সেই গৰাখমনি খহনিয়াৰ সমস্যা ৰোধ হ'ব। ফলস্বৰূপে মই ভাবোঁ যে নদীৰ যি আ‌ ধৰ দিনক দিনতে ধ্বংস হৈ আছে সেই ধ্বংস হোৱাটোও কমিব।
উম হয়, তাকে আৰু যিহেতু নদী প্ৰদূষণে খনে আমাৰ মানুহৰ স্বাস্থ্যৰ ওপৰত ৰতো বহুত বেয়া প্ৰভাৱ পেলাই সেইকাৰণে যিহেতু আমি দেখিবলৈ পাওঁ যে আ বা বহুতো লোকে নদীৰ কাষৰীয়া অন দাঁতি কাষৰীয়া অঞ্চলতে বাস কৰে তেওঁলোকে নদীৰ পানীৰ ওপৰতে নিৰ্ভৰৰীল হয়, তেওঁলোকে দৈনন্দিন জীৱনত নদীৰ পানীসমূহে ব্যৱহাৰ কৰে। আৰু এই ন সেই, গতিকে যদি আমি গেলা-পচা বা প্লাষ্টিক আৱৰ্জনা পৰা আমি তাত যদি পেলাওঁ ত সেই পানীত দূখিত হয়, তেওঁলোকে ফলত এইত পানী যদি তেওঁলোকে ব্যৱহাৰ কৰে, ফলত তেওঁলোকৰ নানা ৰোগ হ'ব পাৰে। আৰু নদী সং সংৰক্ষন কৰাতো দায়িত্ব আ - আমাৰ বহুত দায়িত্ব আছে কাৰণ যিহেতু টো নদীত আমাৰ আ মাছ কাছ এইবোৰ থাকে ত' সিহঁত এ আমি যদি পা - প্লাষ্টিক পেলাই দিও ফোন কৰোঁ, তেতিয়াহলে সিহঁতৰো মানে আ, সিহঁতৰো ক্ষতি হয় আৰু আৰু মই ভাবো চৰকাৰেও চৰ কাৰণ নদী সংৰক্ষণ কৰিবলৈ বিভিন্ন আঁচনি গ্ৰহণ কৰিব লাগে।
হয় হয়, তুমি ঠিকে কৈছা আৰু অ' তুমি চাগে গ তুমি চাগে তুমি চাগে জানাই যে আমাৰ অসম মৰ‌ প্ৰায় আ দুই কোটি, দুই কোটি পঞ্চাছ লাখ মানুহৰ প্ৰায় আশী শতাংশ মানুহে খোৱা পানীৰ আ যি যোগান ধৰে, সেয়া ব্ৰহ্মপুত্ৰই হওক বা বৰাকৰ পানীৰ ওপৰতে নিৰ্ভৰশীল। গতিকে মই ভাবোঁ যে যিদৰে আমাৰ অ নদী প্ৰদূষণ নদী যি প্ৰদূষিত হৈ আছে বা ন বিভিন্ন ধৰণৰ সমস্যা আহি আছে সেইবোৰ পোনপতিয়াকে আমাৰ মানৱ সমাজত প্ৰভাৱ পেলাব, আৰু মানৱ সমাজত আমাৰ বিভিন্ন ধৰণৰ সমস্যাবোৰ দিনক-দিনে বৃদ্ধি হব। তেতিয়া ক'ব গ'লে আমাৰ যি আ নদী আছে নদী কা - কাষৰীয়া অঞ্চলত আমি বিভিন্ন সময়ত বিভিন্ন ধৰণৰ আমি সমস্যা দেখিবলৈ পা যাওঁ দেখিবলৈ পাওঁ তাৰে ভিতৰত গৰা খহনীয়া সমস্যাই হওক বা বিশুদ্ধ পানীৰ অভাৱ হওক বা প্লাষ্টিক আৱৰ্জনাৰ যি দিনক দিনে বৃদ্ধি পাই আছে নদীত তাৰ ফলস্বৰূপে আমাৰ যি নদীৰ আমাৰ জৈৱিক আ শৃংখল আছে, সেই নদীৰ জৈৱিক শৃংখলাও বিনষ্ট হৈছে, ফলস্বৰূপে মই ভাবো যে ইয়াৰ এই নদীৰ জৈৱিক শৃংখলা তোমাৰ আ ধ্বংস হওঁতে আমাৰ মানৱ সমাজৰ মানে আ বিকৃতভাৱে ইয়াৰ প্ৰভাৱ পৰি আছে।
হয় হয়। আমি যিমান পাৰোঁ সিমান পৰি অ সিমান - সিমানে গছ -গছনি ৰোপন কৰিব লাগে কাৰণ অ গছ গছনি ৰোপন কৰিলে যিহেতু নদীৰ গৰাখহনীয়া ৰোধ হয় আৰু ই আমাৰ নদী সংৰক্ষণতো সহায় কৰে আৰু তাকে আৰু মই আৰু তাৰ ভাবোঁ জনসচে তনতো মানে অতি গুৰুত্বপূৰ্ণ, মানুহে নদীৰ মূল্য বুজিব লাগিব, মানে এনেকুৱা ন হয় মানে মই বহুতো লোক দেখিছোঁ যোনে মানে নিজৰ ঘৰৰ যিবোৰ পেলনীয়া আৱৰ্জনাবোৰ আছে, তেওঁলোকে গৈ পেলাই নদীতে পেলাই মানে, তেওঁলোকে ভাবে যে নদীত গুচি যাব বা হেৰিত গুচি যাব সেনেকুৱা ভাবি পেলাই তেওঁলোকে সেইটো, মানে ভাৱধাৰা লৈ পেলাই তেওঁলোকে নদীত আৱৰ্জনা পেলাই, মই ভাবো এইটো বহুত বেয়া কথা। আ, যিহেতু সেই আৱৰ্জনাবোৰ পচি নাযায়, বা প্লাষ্টিকৰ বস্তুবোৰ যিবোৰ সেইবোৰ মানে হেৰি নাযায় ত মই ভাবো সেই তাকে আৰু, আৰু
হয়।
আৰু বিদ্যালয়তো মানে আমি ম বিদ্যালয়ৰ মহাবিদ্যালয়তো আমি মানে ছাত্ৰ- ছাত্ৰীসকলক মানে এই বিষয়ে সচেতন মূলক অ, কাৰ্যসূচী আয়োজন কৰি তেওঁলোকক মানে বুজাব লাগিব যে নদীৰ গুৰুত্ব কিমান কেনেকুৱা। অ তেতিয়াহে আগন্তুক নৱপ্ৰজন্মই মানে ন আহ মই ভাবো দূষণটো অলপ কম কৰিব প্ৰদূষণ নকৰিব তেওঁলোকে নদী সংৰক্ষণ কৰাতো গুৰুত্ব দিব।
হয় হয় তুমি ঠিকে কৈছা আৰু লগতে আমি কিছুমান সৰু সৰু দৈনন্দিন জীৱনত কামো কৰিব পাৰো যেনে সেই আৱৰ্জনসমূহ পৃথক কৰা, এতিয়া যিবোৰ আমাৰ আহ জৈৱ-আৱৰ্জনা আছে, যি সহজে তোমাৰ হয়, অ, মানে তোমাৰ জলবায়ুৰ লগত মিলি মানে মিহলি হৈছে বা আমাৰ জলবায়ুত মানে মহ মিহলি হৈছে, সেইবোৰ আৱৰ্জনা আমি পৃথক-পৃথকে-পৃথক ঘ আমি পৃথক পৃথক ঠাইত আমি পেলাব পাৰোঁ লগতে আমাৰ যি আহ তেল আমাৰ বিভিন্ন তৈল পদাৰ্থ আছে সেই তৈল পদাৰ্থও আমি তৈল পদাৰ্থ সমূহ সময়ে সময়ে স মানৱসমাজে নদী বা অ তোমাৰ বিভিন্ন জান-জুৰি পেলাই গতিকে এইবোৰ আমি ৰোধ কৰিব লাগিব লগতে আমাৰ যি ৰাসায়নিক সাৰ আছে সেই ৰাসায়নিক সাৰৰ আমি কমকে ব্যৱহাৰ কৰিব লাগিব, ৰাসায়নিক সাৰ-সাৰ আমি খেতিত ব্যৱহাৰ কৰো, আৰু খেতিৰ পানী গৈ নদীত সিহঁতি হয়, তাৰো লগতে আমাৰ আন-আন ধৰণৰো যি সমস্যা আছে, যেনেকে বিভিন্ন ধৰণৰ মূৰ্তি বিসৰ্জন দিয়া হয় আৰু বিভিন্ন তোমাৰ আৰু বিভিন্ন ৰাসায়নিক দ্ৰব্যসন দ্ৰব্ মানে নদীত মহলি কৰা হয় গতিকে মই ভাবিছোঁ সেই সমূহ মানে আমি ৰোধ কৰিব লাগিব।
উম! মই দেখো বহুতো নৱপ্ৰজন্ম আছে যোন য যিসকলে নদীত থকা পালাষ্টিক আবৰ্জনা বোৰ তেওঁলোকে আঁতৰাই তেওঁলোকে নদী খন থাকে ৰাখিবলৈ বিচাৰে কিন্তু এনেকুৱাও বহুত মানুহ আছে মানে। যিসকলে নদীখনক একো বুলি নাভাবে, কিন্তু আমাৰ এতিয়া ধৰ্মীয় ৰীতি-নীতিমতে আমাৰ নদী সকলক আহ এতিয়া গংগা নদীক মা বুলি মানো আমি বা হেৰি মানু কিন্তু যে। তেনেকে ভাবা হয় তেনেকে কিন্তু নদী বিলাক সেনেকে চাফা নাথাকে কাৰণ মানুহে। ধৰ্মীয় ৰীতি নীতিৰ। উম, বাবে মানে তেওঁলোকে মানে, কিন্তু তেওঁলোকে আৱৰ্জনাবোৰ আকৌ তাতেই পেলায়। ত মই ভাবো এইটো দূৰ কৰিব লাগে তেতিয়াহে মানে আৰু চৰকাৰৰ চৰকাৰৰ বহুত দায়িত্ব আছে। ইয়াতে চৰকাৰে যদি কঠোৰ আইন প্ৰয়োগ কৰে তেতিয়াহ'লে জনসাধাৰণে ভয় খাব মই ভাবো এইটো চৰকাৰৰ মানে কঠোৰ আইন প্ৰয়োগ কৰিলে তেতিয়া জনসাধাৰণ মানে নদী সংৰক্ষণ কৰিব আৰু আৰু ইয়াত সমাজত। মানে ইয়াৰ সচেতনতা বঢ়াব লাগে আৰু
আৰু লগতে তুমি নদী সংৰক্ষণ কৰিবলৈ কি কি পদক্ষেপ, তুমি ভাবিছা আমি নিজৰ হাতত ল'ব
নদী সংৰক্ষণ কৰিবলৈ আমি- সৰু পদক্ষেপ বুলি কবলৈ গলে, আমি সৰু সৰু পদক্ষেপ লব লাগিব যেনে মই ক'লো এ। অ। বা আমি প্লাষ্টিকৰ আৱৰ্জনা যিবোৰ, প্ৰথম প্ৰধান কাৰণটো হৈছে নদী প্ৰদূষণৰ প্ৰধান কাৰণ কি? প্ৰধান কাৰণতটো হৈছে যে আমি প্লাষ্টিক আৱৰ্জনাবোৰ পেলাও সেইবোৰ আমি অ ক পেলাব নালাগে। আমি যদি সকলোৱে প্ৰালাস্তিক আবৰ্জনা নেপেলালো হ'লে তেতিয়াহ'লে অ। ভাবো আশী, নব্বৈ শতাংশ পানী এনেই চাফা হব, তাৰোপৰি গছ-গছনি ৰোপন কৰিব লাগিব। কৰণীয়া হয়, সেইটো ৰোধ কৰিবলৈ, মই ভাবো তাকে আৰু সেইবোৰ কৰিলে আমি যদি সেইবোৰ কৰি দিও আৰু যিখিনি আমাৰ। প্লাষ্টিক প্লাষ্টিক বা আৱৰ্জনাবোৰ পেলাই থৈ দিয়া আছে ইতিমধ্যে সেইবোৰ যদি আমি আঁতৰাই টুটিলে ন হয়তো নদীৰ পানী সংক্ষণ।
এনেকোৱা আৰু কথা
হয়-হয়, একদম ঠিকে কৈছা আৰু লগতে আমাৰ যি দৈনন্দিন জীৱনত আমি বিভিন্ন ধৰণৰ কক্ষপথ হাতত লব পাৰো। আৰু লগতে আমি সজাগতা বৃদ্ধি কৰিব পাৰো নদী হৈছে আমাৰ প্ৰাণ বোলে সুবিধা হয়, আমাৰ যি দৈনন্দিন জীৱনৰ আশী শতাংশ মানে কেতিয়াও মানে শকত হব নোৱাৰে নদীৰ ওপৰত আমি মানৱ হৈছে পানীৰ ওপৰত প্ৰৱেশ পায় গতিকে আমাৰ দৈনন্দিন জীৱনৰ কামবোৰত। সুচাৰুচা কৰিব হলে আমি যেতিয়া আমাৰ জলবায়ু আছে আমাৰ নদ নদীকে ধৰি। বিভিন্ন ধৰণৰ যি পৰিৱেশ আছে গছ-গছনি হক বা জলমণ্ডল, বায়ুমণ্ডলৰ- অ, বিভিন্ন বস্তু বোৰ আমি সংৰক্ষিত কৰি ৰাখিব লাগিব আৰু ইয়াৰ বিষয়ে আমি গুৰুত্ব দিব লাগিব আৰু বি- সুচিয়াৰ পদক্ষেপ আমি নিজৰ হাতত ল'ব লাগিব তেতিয়াহে মই ভাবো যে এই যি আমাৰ। অ উদ্দেশ্য সেই উদ্দেশ্য আমি ক'ৰবাত নহ'লে কৰ'ৰবাত সফল হব পাৰিম লগতে আমাৰ যি, আহ যিটো। আহিবলগীয়া আমাৰ যুব সমবৰ্ষৰ যিসকল আমাৰ অহা প্ৰজন্ম
তাকে আৰু মই যিহেটো ক'লোৱে আৰু উদ্যোগ সমূহেও মানে আহ, নিজৰ বৰ্জিত পদাৰ্থসমূহ নদীত এৰি দিব নালাগিব আৰু নদী পৰিষ্কাৰত সকলোৱে অভিযানত অংশ। অংশগ্ৰহণ কৰিব লাগিব আৰু কে যিহেতু নদী কেৱল পানীৰ উৎস নহয়। ই আমাৰ সংস্কৃতি অৰ্থনীতি আৰু ভৱিষ্যতৰ ভিত্তি আমি যদি আজি নদীসমূহ ৰক্ষা নকৰোঁ। কৰো তেন্তে অহা প্ৰজন্মই বিশুদ্ধ পানী আৰু সুস্থ পৰিসৰ পৰা বঞ্চিত হ'ব। আৰু যিহেতু অ মহাত্মা গান্ধীয়েও কৈছিলে আমাৰ মহাত্মা গান্ধীয়েও কৈছিলে যে প্ৰকৃতিয়ে আমাৰ প্ৰয়োজন পূৰণ কৰিব পাৰে। কিন্তু আমাৰ লোক কেতিয়াও নহয় মানে সেইটোয়ে কথা যে আমি সেইটোয়ে আৰু। অ, সেইহে আমি প্ৰাকৃতিক সম্পদৰ যিহেতু নদী আৰু প্ৰাকৃতিক সম্পদ, সেয়েহে আমি প্ৰাকৃতিক সম্পদৰ সঠিকৈ ব্যৱহাৰ কৰিব লাগিব, দিয়াচোন
হয় হয় ঠিকে কৈছে বাকী বহুখিনি কথা আজি তোমাৰ পৰা শিকিলো। আৰু আকৌ এদিন আমি আলোচনাত মিলিত হ'ম।
তাক- কে আও ম মোৰো ভাল লাগিলে, ঠিকে আছে তাৰপিছত